হেল্ল',
অঁ, হেল্ল',
অ' শুনিছ নাই?
অ' শুনি আছো।
কি কৰিছ?
এয়া এই এ পিছফালে বহি আছো তই।
মইতো এই গা-পা ধুই আহি এতিয়া ভিতৰ সোমাইছোহি।
অ' কত কিবা কাম কৰি আছিল নে কি?
নহয়-নহয় গা মই দুবাৰমান ধুলো, এতিয়া আকৌ দেউতাই গা ধুলে গা ধুৱাবলগীয়া হ'ল।
অঁ।
তাৰপিছত আকৌ ময়ো গাটো ধুই দিলোঁ আৰু। অ' তই পথাৰলৈ গৈছিল নেকি?
গৈছিলো এ পথাৰলৈ গৈ পিনে কিবা আহি ইমান ভাগৰ লাগিলে তাৰপা শুলো নহয় গ গৰম এনেকুৱাকে পৰিলে নহয়।
তাৰ পৰা বাহিৰলৈ উঠি গুচি আহিলো।
তাকে সটো বাৰৌ মাততো কিবা ভগা ভগা যেন লাগিছে পানী লাগিছে নি?
নাই নাই পানীয়ে লাগিব নেকি তেনেকুৱাই মোৰো তেনেকুৱা লাগি আছে।
অ' মাততো অকমান কিবা জ্বৰ হৈ থকা নিচিনা লাগিছে।
অ অ, তাৰপৰা হেৰি ভাত- চাত খালি নেকি?
নাই খোৱা এই খামেই অলপ পাছত। অ' তহঁতে খালি নে কি?
অ' আমি সেইটোক লৈকে ৰাতি ৰাতিপুৱাটো খালো এই পথাৰতে মায়ে লৈ গৈছিলে।
অঁ।
পাই এতিয়া খোৱা নাই, এতিয়া অকণ ঢেকীয়া খাম পাপাও এইবোৰ পথাৰৰ পৰা আহি অকণ শুই আছেহি। পকাতে।
অ অ, অ হয় বাৰু সেয়া এইটো কি অকলে ৰুইছ নে বেলেগ আছিলে?
আহ ভণ্টি।
অ' আচ্ছা কিমান ৰুলি আজি?
আজিতো হেৰি এই কালি এডৰা হেৰি আধাটো আছিলে তাৰ পিছত আৰু এডৰা ৰুলো। এ, মাটিবোৰ বৰ ডাঙৰ - ডাঙৰ শেষ কৰিবগে নোৱাৰি একদম।
তাকে আও কিমান আছে?
আৰু তোৰ এতিয়ালৈকে হেৰি হ'ল নেকি এবিঘা গ'ল নেকি আৰু আঢ়ৈবিঘা আছে হবলা।
অ অ, অকলে ৰুই দিও চু।
অ' এই হেৰি অ' ঘৰতে অ এই হেৰি হল নিজৰখিনি হল এই ওচৰ বৰতাহ এ ঘৰ হেৰি লৈছ লাধি লৈছিলে।
অঁ।
সেহতৰ হে।
অ অ, সেয়া এইটো কি বুলি কয় তহঁতৰ সেইফালেতো মাটি সো পৰা ডাঙৰ - ডাঙৰ মই এতিয়া মই কেতিয়াবা গ'লে দেখো নহয়।
অ বহুত ডাঙৰ - ডাঙৰ।
আৰু সেই দ মাটি কেইড কি পৰি থাকে নে কি এনে তাতো খেতি লগাও?
তাতো খেতি লগা আমাৰ ঘ আমাৰ এই হেৰিয়ৰ কাষৰ ৰেলোৱালিৰ কাষত দৰা - দৰা আছে বহলা বুলি কয় মানে চবেই।
অ।
উম এনেকুৱা দ নহয় সেই দৰাটো আমি আমাৰ ভন্টীয়ে মই ইয়াক আগবাৰ নহয় তাৰ আগবাৰ ছিলে পাপা হাত কাটিছিলে তেতিয়া অকলে অকলে ৰুইছিলো চাৰি দিন নে তিনদিন ৰুই খতম কৰিছিলো।
অ তহঁতৰ সেইকেইটা অলপ জোখতকে বেছিয়ে দৰ দব পাই আমি যে আগতে খানা খাওঁ।
অ অ সেইবোৰ বহুত দ।
তাকেহে মই আকৌ তাত তহঁতে খেতি নকওঁ বুলিহে।
এই কৰে় এ খেতি
উম উম।
অতিপাত সেইবোৰ।
অ, আজি আৰু কি হল জানো নাই।
কি হ'ল।
তো সেৰিয়াই টো কি বুলি কয় এই ভঁৰালৈ এনেকে ধান উলিয়াবলৈ বুলি সোমাইছিলো।
অ',
মেললে নিবলে।
অ',
তাৰপিছত তোৰ ওপৰতে এনেকে ডাঙৰ অলপ কদুবাহতে আছিলে।
তাৰপা।
মই আকৌ ত নাচালো সোমাওতে।
অ',
তাৰপৰা দুটিংমান ভৰালো আৰু তাৰপিছতে তোৰ কেনেবাকে লাগিয়ে গ'ল নেকি কদু বাহটোত নে কি এ নে কদুসোপা ওলাই আহি পেলাই একদম কামুৰিলেহি নহয় গাই পাই। হেল্ল',
শুলি।
মাততো ফাটি ফ অ, শুনিছো।
এই হ'ল নেকি।
অ, তোৰ পাঁচ সাতঠাইত মানৰ কাটিলে তাৰপিছত তোৰ আকৌ এই দীঘলাকে মাতি দিলো সি মেডিকেললৈ লৈ গ'ল। তাতো বেজী দুটা দিলে। তাৰপিছত মলম দিছে টেবলেট দিছে।
অ',
এতিয়াতো জামুৰিছে বাৰু কিন্তু বিষটো আছে আও।
অ', অ', অ', অন কৰা আছে বুলি কৈ দে গে যা এ তাৰপিছত হেৰি কি বোলি কয় তোক লগ পাইছিলে নেকি আমাৰ ভাইটিয়ে চাৰিআলিত।
অ, চাৰিআলিত লগ পাইছিলে মই সেই দেউতলৰ পৰা আহি পেলাই মিনতাতে সোমাইছিলোহি
অ', অ', আহ কৈছিলে। অ, মোক এই এদিয়াই অলপ আগত তোলে মানে মই ম তোৰ লৈ ফোন এটা কৰিম বুলি কোৱা দেখি তই কৈছে এই। আজি লগ পাইছিলো নহয় মই চাৰিআলে যাও তেনে - তেনেকে কৈছে।
অ', হয় এই লগ মানে কি সি মাত মতা নাই ময়ো সেই মিনৰ ওচৰতে আছিলো মতা। মাত বোল কৰা নাই দেখিছিলো আৰু তাক।
অ', অ',
উম, সেয়াহে বাকী এতিয়া শুই আছো তোৰ বিষত হাতেই লৰচৰ কৰিব নোৱাৰো ফুলি গৈছে।
হেই অ, এ-এটাই কামুৰিলেই বহুত বিষাইচোন।
অ, সেইটোয়ে তাৰপিছত আকৌ কি মই হাতে মাৰিছো এটা অঁতৰাইছো ইটোৱে খাইছে ইটোক অতৰাইছো সিটোৱে খাইছে এনেকে গাত লাগি - লাগি আহিছে নহয়। তাৰপিছত তাৰপিছত মই একদম দৌৰি - দৌৰি পুখুৰীলৈ গৈছো ওমা ওমাকৈ চঞৰিছো মা আকৌ পিছফালে কাম কৰি আছিলে।
উম,
আৰু মই মানে মাক কেতিয়াবা ইনেই ভয় খুৱাই থাকো তেনেকে তাৰপিছতে মায়ে ভাবিছে ই এনেই ফতোআমি কৰিছে বুলি ভাবিছে। তাৰপৰা মা লাহে ধীৰে আহি ছে মই একদম পুখুৰীত পুৰা বুৰ মাৰি আছোগে মানে যাও বুলি। তাৰ পৰা গ'লগৈ। আমাৰ পুখুৰীত নামি দিয়া লগে লগে কদু কেইটা গুচি আহিলে তাৰ পিছতে তোৰ মাহত গৈ পেলাই তাৰপিছত মই একদম বিষত থাকিব পৰা নাই কপনি উঠিছে তাৰপিছতে যোন মোৰ মানে সো চাইডটোত খাইছে গোটেই সো চাইডটো গোটেই গৰম হৈ গৈছে নহয় চুলেই গৰম মানে
অ তাপা
তাৰ পিছতে ঘৰতে মৌজোল আছিলে মায়ে মৌজোল সানি দিলে তাৰপিছত ববহঁতো আহিলে ববহঁতে আকৌ খৰিচা তাৰপিছত আইছ এটোকো আছিলে আইছ এটোকো লৈ আহিলে
উম
তাৰ পৰা সেই আইচটোকো লগাই থাকোতে দীঘলালৈ ফোন কৰিলো দীঘলাওতো কিবা খাই আছিলে নেকি সি আধাতে খোৱা বোৱা এৰি পেলাই সিও পালে সি মাকক লৈ আহিছে আও কদুৱে কামোৰা বুলি শুনিলত
উম
তাৰপৰা ৰোৱাই নাই আৰু ৰুমাল এটুকোতে এ ৰুমাল এখনতে আইচটোকো বান্ধি লৈ ছো গোটেই লগাই লগাই একদম হস্পিতললৈকে গৈছো তাপা তাততো বেজি বেজি দুটা টা দিলে তাৰপিছত আৰু এই বেজী দুটা দিলেও মানে কি এ চৰকাৰী হস্পিতেলৰ ঔষধৰ ওপৰত মোৰ এনে এনেই ভৰসা উঠি গল সেওকানে মোৰ ভাল নহয় নেকি? তাৰ পৰা তাত বেজী দুটা দিলে বেজী দুটা লোৱাৰ পিছত আকৌ টেবলেট লিখি দিলে ড ডক্টৰনী এজনী আছিলে
উম
তাৰ পৰা মলম চলম দিয়া নাছিলে মই আকৌ মই মলম এটা বোলো মলম এ টা দিয়ক মোৰ লগাবৰ কাৰণে।
উম।
মলম নালাগে বুলি কলে। তাৰপিছত মই সুকণে আহিলো আহি পেলাই মিন তাত সোমাই পেলাই- মৃন্দাক বোলো মলম এটা দিয়া মই লগাবলে ইমান বিষাইছে। মানে কি বেজি দুটা ভৰসাতটো আও শুই থাকিবহি নোৱাৰো ঘৰত আহি
সেইটোয়ে সেইটোয়ে কাৰণ বিষটোতো উঠা উঠি ন
অ সেইটোৱে সেই কাৰণে মিন তাপাই মলম আনি পেলাই সানি পেলাই এতিয়া অলপ জামৰিছে বাও
অ হেৰি নহয় এইটো কি বুলি কয় বি কথা এটা নহয় গম পাওঁ নে নাই এইটো মানে বিষ এনে এইবোৰে কামুৰিলে আমি আগতে কেলে চাইসত পাইছিলো নহয় গুৰ ঘৰত গুৰ থাকিলে গুৰ লগাই দিব লাগে প্ৰথম
অ হয় নে কি পঢ়িছিলো হবলা
অ এইবোৰ গুৰ লগাই দিব লাগে য'ত য'ত কামোৰে মানে
উম অ অ সৰু কাৰণে চাগে। আমাৰ এতিয়া মায়ে মৌ জুল লগাই দিছে, গও গও নাই নাই লগা বাও।
অ তাপা হেৰি নহয় এতিয়া বিষতো ভাল পাইছা নাই?
বিষটো ভাল পাইছো কিন্তু তো- আছে অথনি কঠা আৰু মানে কি হৈছে- অলপমান ৰেষ্ট লবলে পালেহে, মোৰ এতিয়া ঘৰত যিসোপা কাম থাকে আকৌ দেউতাও তো- এতিয়া গা ধোৱা মেলাত মানে মৌ কি কবি আও
ৰ'বলৈ না নাপাওঁ।
অ সেইটো সেইটো হয় বাও। তাকে হেৰি কৰিবি অ অ অ কমিব কিন্তু মানে এটা কথা আকৌ তোৰ জ্বৰ উঠিবও পাৰে ৰাতিলে আকৌ বিষত।
তাকে ধিজিতেও কৈছে এই সি কৈছিলে।
অ
জ্বৰ উঠিব পাৰে বুলি।
জ্বৰ মানে অতিপাত কাৰণ এটাই কামুৰিলেই মানুহৰ বহুতকে জ্বৰ উঠি যায় জেগা টোকা- গৰম হৈ মেলি।
তোৰ কি সিমান গিটাই কামুৰিছা এনো জ্বৰ উঠিবয়ে তোৰ।
অ', মোৰ ভাগ্য ভাল বুলিহে গম পাইছ নাই। এনেই মোৰ বাহঁটো মানে মইতো প্ৰথমতে ভঁৰাললৈ সোমাওঁতে মই চোৱাই নাই ক'ৰবাত কিবা বাহঁ আছে নে। মই ভৱাও নাই মানে কাৰণ মই ভঁৰাললে মই উঠো। ভঁৰালটোৰ লগত মানে মোৰ আৰু কি আৰু উত্তৰ পোতৰ সম্পৰ্ক। উঠা নমা কৰিয়ে থাকো। ঘপককে সোমাই গলো তাৰপিছতে পিছতহে মই অহাৰ পিছত দেখিছো, মোৰ মূৰ ওপৰতে আছি ছিলে বাহঁটো। যদিহে কেনেবাকে মূৰে চোৰে কামুৰিলে হেতেন মোৰ অৱস্থা বেয়া হৈ গলহেতেন।
উম আও এই টেকেলি কদোৱে মানে টো চকু চকুলে আক্ৰমণ কৰে মানে। মোৰ সেই গা বাৰুকে মুখমণ্ডললৈ নাহিলে বুলিহে।
হা?
ভিমবাকাৰ দিলে সেতেন মুখ ফুলি।
তাকেহে টো। বাকী তোৰ খা খবৰ কেনেকুৱা?
দে এ আছো আৰু কিনু কবি। আৰু মাটি ৰুই ৰুই গা চা বোৰ বিষাইছে কৰ'বাত বহিলে বহি থাকিবলৈ মন যায় নহয়।